প্ৰথমে আপোনাক নমস্কাৰ জনাইছো মই।
হয়-হয়, নমস্কাৰ। কওকচোন?
আপুনি ব্যস্ত আছিলে নেকি?
নাই-নাই
হয়, আমি অলপ আপোনাৰ পৰা সময় বিচাৰিছিলো?
হয়-হয়, হয়-হয় নিশ্চয়-নিশ্চয়।
হয়, আমি এটা আপোনাৰ বিষয় পৰা আলোচনা কৰি বুলি ভাবিছো। খাদ্যৰ বিষয়ৰ ওপৰত, আপুনি অলপ টাই-সময় দিব পাৰিবনে?
হয়-হয়, নিশ্চয়
হয়, যিবোৰ কথা মই নাজানো সেইবোৰ আপোনাৰ পৰা জানিম বুলি মই আশা ৰাখিলো আৰু যিবোৰ আপুনি নাজানে সেইবোৰ মোৰ ফালৰ পৰা জানিব পাৰিব বুলি মই আশা ৰাখিলোঁ, পিছে আপুনি অলপ হয়। আপোনালোক খাদ্যৰ বিষয়ে মোক জনাব পাৰিব নিকি?
হয় নিশ্চয় নিশ্চয়, আহ খাদ্য বুলি ক'লে টো আমি মানে বিভিন্ন ধৰণৰ খাদ্যৰ কথা বুজি পাও মানে ইয়াত খাদ্য বুলি ক'লে অসম হওক বা কিবা হওক এনেকুৱা ধৰণৰ কোনো কথা নাই, অল ৱৰ্ল্ড মানে গোটেই পৃথিৱীৰ ভিতৰত তে খাদ্য বিভিন্ন ধৰণৰ প্ৰকাৰৰ থাকে গতি কে বিশেষকৈ আমাৰ অসমৰ কথাই কওঁ বাৰু। খাদ্য বুলি ক'লে আমি শা পাচলিৰ পৰা আৰম্ভ কৰি আহ বিভিন্ন ধৰণৰ খাদ্যবিলাকৰ কথা চিনিব পাৰো।
বা কিছুমান শাক - পাচলি, ঘৰুৱা শাক - পাচলিবিলাকৰ আমিতো অকন কিছুমান এ, ঘৰতে খেতি - বাতি কৰো। আ বা সেইবিলাক খোৱাতো খুবেই জৰুৰী গতি কাৰণ আমাৰ এ অ শৰীৰত কিছুমান পুষ্টিৰ কাৰণে বিভিন্ন ধৰণৰ খাদ্যৰ প্ৰয়োজন হয়
হয় হয় তাৰ ভিতৰত আপুনি প্ৰাকৃতিক ভাৱৰ ভাৱে ক'ব নে জাংক ফুড সেইটো আপুনি উপযোগী বুলি ভাবিব? প্ৰাকৃতিক খাদ্যৰ ওপৰত আপুনি বিছি লাভাৱান্বিত বুলি ভাবে নে জাংফুডৰ ওপৰত আপুনি ভাবে?
আ সেইটো জনা বুজাৰ কথা যে প্ৰাকৃতিক খাদ্য আমাৰ শৰীৰৰ কাৰণে উপকাৰী।
আৰু এইবিলাক যিটো ইংলিছত কয় জাংক ফুড বা ফাষ্ট ফুড এইটো আমাৰ শৰীৰৰ কাৰণে মানে উপকাৰী একদম নহয় এইটো পাৰিলে আ মি মানে গ্ৰহনে কৰিব নালাগে, হয় হয়। হয় হয় গতিকে এ প্ৰাকৃতিক খাদ্য বুলি ক'লেতো ইয়াত বিভিন্ন ধৰণৰ ফল - মূলৰ কথাও আমি ক'ব পাৰো যিবিলাক ফল - মূলৰ পৰা আমাৰ দেহত বিভিন্ন ধৰণৰ পুষ্টি লাভ কৰে। যেনে আমি শাক - পাচলিৰ কথাও ক'ব পাৰো, যেনে ভীত এ কি বুলি কয় গাজৰৰ পৰা আমাৰ চ কুৰ কাৰণে বহুত লাভালাভ হয়, ভিটামিন এ থাকে যেনে টেঙা জাতীয় বস তোবিলাকৰ পৰা আমাৰ চকুৰ কাৰণে খুবেই প্ৰয়োজনীয় ইয়াত চি ভিটামিন থাকে। আ তেনেকুৱা ধৰণৰ আৰু বহুতবিলাক খাদ দ্যৰ পৰা ওম প্ৰত্যেকবিধ ফল মূল হওক বা প্ৰত্যেকবিধ আহ শৰ্কৰাজাতীয় খাদ্য হওক বা প্ৰ ত্যেকবিধ শাক - পাচলি হওক, প্ৰত্যেকতে বেলেগ বেলেগ ধৰণৰ ভিটামিন থাকে আৰু যিবিলাক ভিটামিন আমাৰ শৰীৰৰ বাবে অতিকৈ প্ৰয়োজনীয় গতিকে আহ আপ পুনেও যদি কিছুমান প্ৰাকৃতিক আহ খাদ্য বা হওক বা শাক - পাচলি হওক আহ কিছুমানৰ প্ৰতি মানে অকমান তথ্যও জনাব পাৰে যেতিয়া আপুনিও কৈ দিয়কচোন?
হয়, খাদ্য বুলি ক'লে অকল খোৱা বা আপোনাৰ ভোগ পূৰণ কৰাটোৱে নুবুজায় আমাৰ পা খাদ্য বুলি ক'লে আপোনাৰ পৰম্পৰাৰ পৰা আপোনাৰ সংস্কৃতিৰো বুজোৱা যায়।
হয় হয় হয়।
কাৰনে মানুহ এগৰাকী বা এজনে জীয়াই থাকিবলৈ আমাৰ খাদ্য অতিকৈ প্ৰয়োজন।
হয়।
হলে প্ৰা প্ৰাকৃতিকভাৱে আমি খাদ্য বুলি ক'লে ঘৰতে খেতি কৰা খাদ্যখিনি ভালকৈ চকুত ল'বলগীয়া হ'লে ঘৰত আজিকালিতো প্ৰায় আপোনাৰ ঘৰত খেতি কৰা খাদ্যই খাবৰ প্ৰয়োজন হয় কাৰণ যিবোৰ বাহিৰৰ পৰা আপোনালোকে কিনা হয়
হয়।
হয় হয় ৰাসায়নিক দ্ৰব্য বিশেষ ভাৱে প্ৰয়োগ কৰে তো সেইটো কাৰণে আপোনাৰ ঘৰত যিবোৰ খেতি কৰা হয়, সেইবোৰ, হয়, হয়, হয়। সেইটো বেছি আপোনাৰ লাভান্বিত হয় বুলি ভাবো, আৰু আপোনাৰ শৰীৰৰ কাৰণেও ভাল। হয়, আপুনি অলপ এনে আপোনাৰ থলুৱা খাদ্যৰ টো জনাব পাৰিব নেকি? আপোনাৰ ঘৰত প্ৰস্তুত কৰা খাদ্যৰ বিষয়ে। যেনেকুৱা আচাৰ হওঁক, খাৰ হওঁক, তেনেকুৱা কিবা আপুনি অলপ জনাব নেকি মোক?
ভাল কথা সুধিছে, খোৱা খাদ্য মানে আমাৰ অসমৰ বিশেষকৈ আমাৰ এইখিনি, থলুৱা খাদ্য বুলি কলেতো বিভিন্ন ধৰণৰ বস্তু আছে, যেনেকুৱা আমি নিজে প্ৰস্তুত কৰা খাদ্যবিলাক। দে বিভিন্ন ধৰণে, বিভিন্ন বিলাকে বিভিন্ন বিভিন্ন নাম দিয়ে, কিছুমান প্ৰস্তুত কৰা বস্তু বিলাক। যেনে আমি ক'ব পাৰো যে, কল খাৰৰ কথা বিশেষকৈ কব পাৰো, অহ। পচলাৰ কথা ক'ব পাৰো, হয়। কলখাৰৰ কথা ক'ব পাৰোঁ, সেইবিলাক আমি নিজেই প্ৰস্তুত কৰি ওলাও। ক গতিকে এ থলুৱা খাদ্যৰ ভিতৰতটো মানে, অ', হয় হয়। প্ৰকৃতিৰ পৰা পোৱা যায়, যিবিলাক আমি নিজে হাতেৰে বনাই নিজ নিজে প্ৰস্তুত কৰি পিনে, নিজে খাওঁ, নিজে গ্ৰহণ কৰো।
হয়।
হেল্ল' অ' অ'
সেইটোতো বহুত লাভান্বিত হয় মানুহৰ দেহত কাৰণ নিজে প্ৰস্তুত কৰা বুলিয়ে নহয় আপোনাৰ প্ৰকৃতিৰ পৰা পোৱা যায়তো সেইটো কাৰণে বহু খিনি লাভান্বিত হয় বোৰ আপোনাৰ, ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নহয়।
হয়। হয়, হয়, হয়। আৰু বৰ্তমানেও গম পোৱা গৈছে যে, আজিকালি বিভিন্ন ধৰণৰ ৰাসায়নিক মানে সাৰ বিলাক এ কি বুলি কয়, তাত ব্যৱহাৰ কৰাৰ ফলত আমাৰ মানুহৰ বিভিন্ন ধৰণৰ ৰোগ বিলাক দেখা হৈছে, বিভিন্ন ধৰণৰ খাদ্যৰ পৰা বিভিন্ন ধৰণৰ ৰোগ বিলাক হৈছে, হয়।
আজিকালিতো সেইবোৰ বেছিকৈ হোৱা দেখা দেখা গৈছে, আৰু বজাৰৰ পৰা কিনি অনা বস্তুত সকলোতেই থাকে এইবিলাক ৰাসায়নিক সাৰ।
হয়, হয়, হয়। যেনেকৈ বিলাহীত কিছুমান ৰাসায়নিক সাৰ প্ৰস্তু মানে দিয়াৰ তত যেনেকুৱা মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ, ধৰি লওক কুঞ্চদ্ৰ' আৰু আজিকালি ত বহুত মানে মানুহৰ একদম, একদম চবৰে প্ৰায় মা একদম এশ শতাংশই পঞ্চাশ শতাংশ বুলি ক'লেও ভুল নহব, কেঞ্চাৰৰ প্ৰত্যেকৰ ঘৰে ঘৰে আজিকালি হোৱা হৈছে, যিবিলাক ৰোগ বিলাক আমি আগতে দূৰ দূৰণিত শুনিছিলো। গতিকে এইবিলাক খাদ্যৰ পৰাই আমাৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিছে, হয় হয়।
একদম সঁচা।
আৰু আপুনি যদি মানে ক'ব পাৰে যে, কিছুমান অহ, কি কি, কি কি ধৰণৰ খাদ্যৰ পৰা তাৰমানে কিছুমান ৰোগ মানে আমি হোৱাৰ পিছতো, ডক্তৰে যেনেকৈ আমি আমাক এ কয় যে, অমুক এ ৰোগটোৰ ফলত আমাক অমুক খাদ্যটো খাবলৈ খাবৰ কাৰণে কয়, তেনেকুৱা ধৰণে কিছুমান কথা ক'ব পাৰিব নেকি আপুনি? কি কি ৰোগৰ কাৰণে কি কি খাদ্য তাৰ মানে এ খাব পাৰি?
হয়, খাব পাৰি বুলিটো তেনেকে মই ইমান খিনি জ্ঞাত ত নহয়, কিন্তু তথাপিও আপোনাৰ তে যিবোৰ ঘৰৰ শাক পাচলি বিশেষকৈ চকুৰ বেমাৰ হ'লে, সেউজীয়া শাক পাচলি খাব আমাৰ ডক্তৰে প্ৰথম উপদেশ দিয়ে, হয়, আৰু আপোনাৰ এ আপোনাৰ যদি ঘাঁ হয় বা আপোনাৰ কটা চিঙা হয়। তেতিয়া আপোনাৰ ঘাঁ শুকাবলৈ কল ফুল খা খোৱাৰ কাৰণে আপোনাৰ ডক্তৰে উপদেশ দিয়ে। যিবোৰ শুকাই, আপোনাৰ নেমু খোৱাৰ কাৰণে কয় নেম ভিটামিন চি থাকে, তাত বহুখিনি উপ মেডিচিনকৈ আপোনাৰ, ঔষধতকৈ আমাৰ ঘৰুৱা হা খাদ্যৰ আৰু আপোনাৰ, বহুখিনি ভাল হয় বুলি ক'ব পাৰি। এতিয়া আপুনি আগতে কৈছিলে যে, আপুনি খাৰৰ কথা কৈছিলে। খাদ্যৰ সেয়ত আপুনি কল-পচলাৰ ক্ষেত্ৰত কথা কৈছে। ঠিক সেইদৰে আপোনাৰ, আমাৰ এইটো চাইডৰ এটা খাৰৰে আন এটা সেই হৈছে, থলুৱা খাদ্যৰ আপোনাৰ। কল, কল-পচলা নহয়, আপোনাৰ ভীমকল যে আছে- এই ভীমকলৰ পৰাও খাৰ প্ৰস্তুত কৰা হয়।
হয় হয়। বিশেষকৈতো ভীমকলৰ পৰাই খাৰ প্ৰস্তুত কৰা হয়।
হয় হয়। এইটো আপোনাৰ কলৰ বাকলিৰ পৰা কৰা হয়। এনে আপোনাৰ সাধাৰণতে দেখা যায় আপোনাৰ- কল, কল, কলগছ কাটি কেনে কৰা যায়। হয়। কিন্তু আৰু কলৰ বাকলিৰ পৰাও কৰা যায়।
একদম মানে, ভাল বুলি কোৱা হয় আৰু।
হয়, ভীমকলটো আটাত কে বেছি ভাল বুলি কয় কাৰণ খাৰৰ পৰিমাণটো তাত বেছি থকা বুলি কোৱা হয়। তেনেকুৱা আৰু, খাৰ আপোনাক দুয়টাত টেঙা হওক খাৰ হওক, আপোনাৰ চব ফালৰ পৰাই আপোনাৰ গোটেই খিনি আমাৰ মানুহ হৰ দেহত খাদ্যৰ প্ৰয়োজন থাকে।
অ', আপোনালোকৰ ঘৰত পিছে হয় হয়। বাকী, এ' খাদ্যৰ কথা কবলৈ গ'লে আৰু‌ অ' বিশেষকৈ এইবাৰ জাংক ফুত। জাংক ফুতৰ কথা অকমান কওঁ। আ' যিহেতু তাৰ পৰাও, সেইটোৰ কথাও আমি যিহেতু জানিব লাগিব- যিখিনি আমি লাভালাভৰ কথা ক'লোঁ, হয়। যিখিনি লভ
হয়।
ক আমি ভাল-বেয়াখিনিৰ কথা আমি, তথ্যখিনি দিব পাৰিম। গতিকে
হয় হয় হয়।
হেল্ল'। অহ, গতিকে এ' এইখিনিৰ কথ থা, কবলৈ গ'লে, অৰ্থাৎ
হয়।
ইয়াত মানে বিভিন্ন ধৰণৰ এই, আমিতো বিশেষকৈ জানোৱে ডক ত' ইমান তেল খাবলৈ মানা কৰে আমাক। প্ৰত্যেককে কৰে সে
অহ, তেলটো একদমে বেয়া। হয় হয়, একেবাৰে বেয়া। হয়, পাৰিলে আপোনাৰ বো বইল কৰি খাব লাগে, যিবোৰ বস্তু হয়। তেল কম, কম খাব লাগে।
তেল কম খোৱাটো আমাৰ শৰীৰৰ কাৰণে উপকাৰী। হয় হয়। উম। গতিকে-। এই জাংক ফুড বুলি ক'লে, ইয়াত তেলৰ পৰিমণটো বহুত থাকে বিশেষকৈ। হয়, দুই নম্বৰ কথা- মচলা বহুত থাকে। উম, তিন নম্বৰ কথা হ'ল-ইয়াত মানে -। ভাজি থকাৰ ওপৰত ভাজি। আমাৰো আমাক-। উম, আমি চবতে আমি পাই আহিছোঁ। একবাৰ ইউজ, ব্যৱহাৰ কৰাত-। তেল আমি দ্বিতীয়বাৰ ব্যৱহাৰ কৰিব নালাগে বুলি কয়। নালাগে। গতিকে-। সেই এক একবাৰ ব্যৱহাৰ কৰা তেলত বাৰ বাৰ সিহঁতে, লাভালাভৰ কাৰণে দোকানীবিলাকে-। টো আচলতে ক'ব নালাগে। কিন্তু চবৰে নিজৰ লাভালাভৰ কথা আছে, চবে নিজৰ লাভালাভৰ কথাই ভাবে। কিন্তু একবাৰ ব্যৱহাৰ কৰা তেলত বাৰ বাৰ, সিহঁতে মানে ব্যৱহাৰ কৰি থাকে। গতিকে তাৰ ফলত আ' বিভিন্ন ধৰণৰ মানে কি-।
হয়।
হয় হয়। আপুনি ঠিক কথাই কৈছে।
অ
হয়।
এক ম